পিছত
হয়, নমস্কাৰ।
নমস্কাৰ।
হয়, আপোনাৰ প্ৰিয় উৎসৱ? আপুনি উৎসৱ পাৰ্বন ভাল পায় নে নেপায়?
ভাল পাও, ভাল পাম।
হয়।
ভাল পাও।
আতচ্ছা, আপোনাৰ প্ৰিয় উৎসৱ কি?
আমাৰ মোৰ, প্ৰিয় উৎসৱ হ'ল বিহু।
হয় আপুনি অলপমান বহলাই ক'ব পাৰিব নেকি? যে কিয় প্ৰিয়? বা আপুনি কি কি কৰে? কি কৰি ভাল, পাই। বিহুতো কেনেধৰণে উদযাপন কৰে? সকলোৱে বিহু উদযাপন কৰো, আমি হয় নে নহয়? কিন্তু সকলোৱে বেলেগ বেলেগ ধৰণে উদযাপন কৰে। ট আপুনি আপুনি কেনেকে উদযাপন কৰে, সেইটো
আমি কাত, কাতি বিহুত আমি এ পথাৰত চাকি, কি তাকি দিওঁ, আৰু কাতি মাহটো গোটাই কাতি মাহত গোটাই মাহটো আমি, তুলসী গছত গুৰিত উ, চাকি জ্বলাও।
হয়।
কাতি বিহুত আমি, উম পথাৰতো চাকি দিওঁ আমাৰ তেতিয়া খেতি বিলাক ভাল হওঁক বুলি। পোক পৰুৱা নালাগক বুলি। এ চাকিৰ পোহৰত পোক পৰুৱা মৰে বুলি, সেইকাৰণে আমি চাকি দিওঁ পথাৰত। আৰু মা লক্ষীক, মা লক্ষী যে আমি ঘৰলৈ আগমন কৰো চাকি দি কিনে। অ আগমন, আগমন কৰো। উম আমি। তাৰ পিছত তেনেকে আৰু উম কাতি বিহুত, আকৌ মাঘ
হয় এনে কাতি বিহুত আপোনাৰ ধান চপোৱা হয় ন সেইটো সময়ত?
অ, মানে ধান চপোৱা হয়। কিন্তু সেইখিনি সময়ত চপোৱা নহয়। কেইদিন পিছতে চপ পোৱা হয়।
হয়, হয়। সেইটোয়ে মানে কাতি বিহুত আপোনাৰ ঘৰত অলপ অন্য অন্নৰ মানে অলপমান অসুবিধা দেখা যায়।
অ, হয় মানে কাতি বিহু মানে কঙালী। কা কাতি বিহু মানে কঙালী বিহু মানে গোটাই বিহু, বিহু পৰ্ব বিলাক আহি-আহি- আহি লাষ্টৰ বিহুটো হ'ল কাতি। বিহু কতি কাতি বিহু মানে আমাৰ কঙালী বিহু। হাতত কাৰো পা পইচাও নাথাকে তোমাৰ আকৌ ঘৰত আ উম নাথাকে চাউল, উম ধান চান মানুহৰ হৈ যায়। সেইখিনি, সেইখি, সেইখিনি সময়তে আমাৰ ন অ, নহয় নতুন কাৰণ আমাৰ আনা আনিব সময় হয়, আমাৰ ঘৰলৈ। আমাৰ ডুলিত ভঁৰাল বিলাক ভৰাবলে, আমাৰ সেইখিনি সময় হয় আৰু। সেই কাৰণে হে, লক্ষী ঘৰলৈ আহিব বুলি। আনিবলৈ সেইকাৰণে চাকি তাকি জ্বলোৱা ঠাই জ্বলাই জ্বলাও।
তয়ে চাকি জ্বলোৱা যায় ন। মানে আমাৰ ইফালে মানে আমাৰ কেনেকুৱা হয় যে, আমি গোতেই মাহটো চাকি জ্বলাও মানে তুলসী গছৰ দৰে। এনেতো জ্বলাও। সেইটো মানে তেতিয়া কি হয় কি এটা মানে সেই বাঁহৰ নিচিনা সেই কৰি কিনে আপোনাৰ সেই হয় নে? লেম্পৰ নিচিনা কৰি কিনে যে কৰে যে। আমাৰ
কিহত দিয়ে? আপোনালোকে অমিতা, অমিতা দিয়ে নে?
টা গছৰ হয়।
অমিতা মানে অমিতাটো কাটি কিনে অমিতাত তেল দি কিনি শলতা দি কিনে জ্বলাই আৰু।
অ সেটোয়ে মই হেনেকুৱা দেখিছোঁ মানে আমাৰ এক মাহটো গোটেই মানে সেইটো এনে চাকিটো জ্বলাই তুলসী গছৰ তলত সদায় চাকি জ্বলাই হয় নে নহয় কিন্তু মানে কাতি মাহ মানে মানে মই এইটো মানে অমিতাত দিয়ে আৰু সিটো এনে
অ এনে অ এনে চাকি জ্বলাই তুলসী গছ ত বোৰত কিন্তু তোমাৰ। কথা হ'ল অ কাতি মাহটো গোটেই মাহটো সন্ধিয়া মানে এটা টাইমতে। গোটাই মাহটো আমাৰ জ্বলোৱা হয় কি‌ন্তু কাতি মাহ। মানে কাৰ্ত্তিক ভগৱানৰ পূজা বুলি কয় ন এনেতো তোমাৰ এনে টো তোমাৰ পূজা কৰা নাযায়ে এনেতো কাৰ্ত্তিকৰ পূজা নকৰে কাৰোৰ ঘৰত। তাৰপিছত সেইকাৰণে তেওঁ মানে কাৰ্ত্তিকক সেই এক মাহে পূজা কৰে। বছৰটোত একমাহ পূজা কৰে সেইটো কাৰণে তুলসী গছ। আকাশত চাকি জ্বলাই তোমাৰ সেই ওপৰত চাকি এৰি দিয়ে তৰা- তৰা। চাকি বুলি যে কয় হে তৰা চাকি। দি এৰি দিয়ে মানে পোৰা এমাহটো কাৰ্ত্তিকৰ কাৰণে কৰে আৰু। কাৰ্ত্তিকে মানে কা কাৰ্ত্তিকৰ মানে এনে পূজা নহয় আৰু যিবিলাক বিয়া নোহোৱা। ছোৱালীবিলাক সিহঁতে মানে উম, তোমাৰ চাকি নজ্বলায়। উম যিবিলাক বি। যিবিলাক বিধৱা হয় বা যি বিলাক চাম। বিয়া হোৱা হয় উম। সিহঁতে জ্বলাই যিবিলাক বা ল'ৰাৰো বিয়া হোৱা নাই বা ছোৱালীৰো বিয়া হোৱা নাই। তেতিয়া হ'লে তেওঁলোকে চাকি নজ্বলাই, চাকি নজ্বলাই। কাৰ্ত্তিকৰ‌ কাৰণে নজ্বলাই এনে তুলসী গছৰ চাকি জ্বলাই কিন্তু এই কাৰ্ত্তিকৰ কাৰণে ন জ্বলাই এই চাকিটো তোমাৰ হেই পুৰা এক মাহটোত তোমাৰ এ কাত্তিৰ্কৰ কাৰণে জ্বলোৱা যায়। তেওঁৰ তো এনে পূজা নকৰে।
অ' হয়।
সেই কাৰণে তেওঁৰ কাৰণে এক মাহটো‌ চাকি জ্বলোৱা যায়, তাৰ পিছত আহিল তোমাৰ মাঘ বিহু
হয়, এনে মানে আপোনাৰ গাঁৱত একদম ধুনীয়াকে উদজাপন গ্ৰহন‌ কৰে, হয় নে নহয়, কিন্তু মানে গাঁৱত যেনেকে খেতি পথাৰত যায় কিনে, অমিতাৰ হেই কৰি কিনে হে চাকিটো দিয়ে সন্ধি
অ', আমাক আলিয়ে-আলিয়ে, আলিয়ে-আলিয়ে চাকি জ্বলাও। তাৰ পিছত পথাৰত পথ পথাৰৰ মাজত যাই তোমাৰ, হেই বাহ উম মানে ফাটি ফালি কিনে তাতে তোমাৰ অমিতাটো কাটি এটা গোটা অমিতাটো অকমান মাথাত টো কাটি কিনে তাতে তোমাৰ পুৰা ভৰ্তিকে তেল দি, শলতেয়া দি তোমাৰ একদম পথাৰৰ মাজত দিয়ে, মাজত দিয়ে এইটো কাৰণে যে পোক যে থাকে, পোক-পৰুৱা বিলাক যে থাক
হয়, হয়, হয়, অ।
এ‌ ধানত পোক-পৰুৱা বিলাক আহে ন। পোক-পৰুৱা বিলাক তোমাৰ হেই অমিতাটোক সাৰ নহয় জানো আমাৰ।
হয়।
আমি ক্ষাৰ বুলি ভাবিহে খাওঁ ন হেট, হেইটোত ক্ষাৰ থাক ক্ষাৰ থাকে, অ। খাৰ থাকে, সেই খাৰত যেতিয়া তোমাৰ চাক সেই শলিতাযোৰ মানে জ্বলে, জুই যিটো জ্বলে তেলৰ পৰা জুইত। হেইটোৱে তোমাৰ হেই পোক-পৰুৱা বিলাক মাৰি দিয়ে। হেইকাৰণে মানে পোক-পৰুৱা ধানত নেলাগে। পোন ধান ভাল হয় সেইটো কাৰণে জ্বলোৱা যায় তোমাৰ গা মানে এনে চহৰত। তো তেনেকা একো মানুহ বিলাকে দেখি নাপাই দিয়াচোন অ তোমাৰ এনে চাকি জ্বলাই বা লাইট চাইট জ্বলাই তেনেকুৱা
হয় এনে মানে আমি কিতাপত পঢ়িছো দিয়কচোন মানে কিতাপত পঢ়ি কিনে একদম মানে সেইটো আপুনি নিজৰ চকু দি মানে দেখা বৰ্তমান মানে একদম সেই কৰি কিনে দেখুৱা সেইটো আৰু পঢ়াত অলপমান মানে পাৰ্থক্য থাকে।
পাৰ্থক্য থাকে পাৰ্থক্য লিখাতো পাৰ্থক্য থাকে আকৌ তুমি নিজে যিহেতু। এইটো দেখাতো এই।
হয় সেইটোয়ে, মানে মোৰ আজিলৈকে সেনেকে গোটেই প্ৰপাৰটো দেখি পোৱা। নাই তথাপিও মানে আমিও কৰো আৰু সেনেকুৱা ধৰণে আমি কৰো।
অ' তোমালোকে তোমাৰ তুমি মানে চহৰত থাকা হয় নে '
হয় -হয় চহৰত থাকো বুলিও মানে সেনেকুৱা নহয় যে আমি নিজৰ পৰম্পৰাটো টো এৰি দিম মানে আমি ধৰি ৰাখোঁ। কিন্তু আপোনাৰ ইয়াতে পথাৰ নেথাকে ন ত আমি সেই মানে সেই পৰিৱেশতটো দেখা নাপায় আৰু। যে পথাৰত যাই কিনে আপোনাৰ চাকি জ্বলোৱা নহ'লে বেলেগ এই নিয়ম বোৰ আমিও ধুনীয়াকে
অ', অ', অ ', কৰে কৰে কৰিব লাগে-কৰিব লাগে আমি নিজে যদি নহয়। নকৰো আমাৰ ল'ৰা লৰা ছোৱালী এ নো কি শিকিব আমি অ, আমি কৰিব লাগিব তেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে শিকিব এতিয়া কব যে মা-মা দেউতাহঁতে এইবিলাক অলপ মানিছিলে। তেনেকে আমি বিহু-বিহুত পিঠা চিঠা বনোৱা অ, এৰিব নালাগে। যেনেকে বিহুত পিঠা চিঠা বনোৱা লাাৰু বনোৱা সেইবিলাক যি মানে খোৱা বস্তু বস্তু বিলাক বনাও আমি আমাৰ যিবিলাক খাদ্য খানাবিলাক যেনেকে আমি খাৰ খাওঁ খাৰ বিলাক আমাৰ ল'ৰা ছোৱালী বিলাকৰ যদি যদি আমি এতিয়া নিশিকাও বা আমি এইবিলাক নকৰোঁ পিছলৈকে সিহঁতে এইবিলাক একোৱেই নেজানিব জানিব।
হয় এনে আপোনাৰ পিঠা খাই ভাল পায় নে নাপায়।
অ, পিঠা খাওঁ পিঠা বনাইও ভাল পাওঁ মই পিঠা পিঠা বনাই বিলাই খাই। কি পিঠা বৰপিঠা অ, বাঁহৰ চুঙাত বনোৱা।
অ, নহয় মানে আপোনাৰ সেই মানে মালপোৱাৰ নিচিনা থাকে যে সেইটোকোই
অ, তেল পিঠা আমাৰ আম অ, তোমালোকৰ ভালে চাগে বৰপিঠা কয় আমাৰ গাঁৱৰ ফালে আকৌ সেয়া তেল পিঠা বুলি কয়।
আচ্ছা তেল পিঠা বুলি ক‌ই নেকি অ, হয়-হয় মানে আপাৰ আ‌চাম লআৰ আছাম সেই গোটেই বোৰে মানে বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰে ত, এতিয়া কিছুমানে জলপাই জলপাই বুলি কয় কিছুমানে আৰু জলফে বুলি কয় না আমি আকৌ জলফে বুলি কয়।
আমাৰ ফালে আকৌ জল পায় বুলিয়ে কয়। মানে তেনেকুৱা মানে হয় জাগা জা অঁ অঁ জাগাই জাগাই শব্দ বিলাক বেলেগ বেলেগ হয় তেনেকৈ সেইটো তেল পিঠা বুলি কয় তেল পিঠাটো বনাও মই বহুত ভাল পাওঁ। আৰু চাহৰ লগত বিশেষকে ৰঙা চাহ দি খায় বেছি ভাল পাওঁ মই।
হয় হয় সেইটো হয় বাৰু আৰু আপোনাৰ কি কয় ৰঙা ৰঙা চাহ বোলে হয় সেইটো বোলে সেয়া কি কয় কি ক'ব ওলাইছিলোঁ আৰু অ নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু সেইবোৰ খোৱাৰ মজাই মানে বেলেগে না।
তিলতটো নাৰিকলত টো মজাই বেলেগ আকৌ তাৰ লগত তোমাৰ নাৰিকলৰ চিৰা সেইটো আৰু মজা লাগে খায়।
হয় হয় মোক মোৰ সেইটো ফেভৰেট বুলিয়ে কব পাৰে মানে একদম প্ৰিয় মোৰ নাৰিকলৰ চিৰাটো। হয় সেইটোৱে আৰু আপুনি এনে বাহিৰত কৰবাত ঘুৰিবলৈ
অ উম ঘূৰি ফুৰি ভাল পাওঁ মই বহুত মই জাগাই জাগাই ঘূৰিছো।
হয়, হয় মানে জাগা যায়, যায় ঘূৰি হয়, হয়।
ভূটান বহু বহুত ভাল ভূটান, ভূটান বহুত জেগাতো ঠেক, সৰু আমাতকে, সৰু জেগাতটো কিন্ত বহুত চাফ- চিকুন, বহুত ভাল যাব পাৰা। তোমালোকে ফেমিলি লৈ কিনে ঘুৰিবলে বহুত বহুত ভাল জেগা, তুমি ভুটানত যাব পাৰা আৰু জেগাতো থ ঠাণ্ডাও মানে পৰিৱেশতো বহুত ভাল লাগে গছ- গছনি বহুত আছে। উম ভাল লাগে গৈ।
এনেও আপোনাৰ কি কয় নৰ্থ ইষ্ট খন গছ- গছনিৰে ভৰা বুলি
অ, অ, অ, অ, অ, বহুত ভাল লাগে গৈ। তাৰপিছত তোমাৰ নেপাল, নেপালতো বহুত ভাল লাগে নেপাল গৈছিলো মান মানে মোৰ চকু দেখাবলৈ গৈছিলো। তেনেকে মই নেপালো ঘূৰিলো। ভাল লাগে যাব পাৰা তুমি নেপালত যাব পাৰা। নেপালত বহুত ভাল জেগা
হয়, নহয়, নহয় মই গৈছো বাৰু মানে আপোনাৰ কি কয় মই কাজিৰঙা গৈছো। কাজিৰঙা খন যাব পাৰে আপ -পুনি ইমান ধুনীয়া জেগা কন বা মানে যাই কিনে মানে একদম মনোমোহা হয়।
মই যাম বুলি ভাবিছো কাজিৰঙা এইবাৰ মানে মানে এই তোমাৰ স্কুল বন্ধ, গৰম বন্ধ হলে এই গৰম বন্ধত মানে স্কুল এ স্কুল বন্ধ দিব ন এতিয়া মানে যাম, কাজিৰঙা যাম বুলি ভাবিছো, উ'ম আৰু
হোটেলত ষ্টে কৰিব পাৰে। আপোনাৰ নিজৰ মানুহ থাকিলেতো ভালেই দিয়কচোন। নিজৰ মানুহৰ তাতে মানে তেওঁলোকে গোটেই চিনি পায় ন তেওঁলোকে গোটেই ঘূৰাব পাৰিব। কিন্তু তথাপিও তাতে যোৱাৰ পিছত। ঘুৰাই আৰু হয় হয় ঠিকে আছে বাৰু হ'ব হ'ব অ।
এইটো চাই দি অহাৰ পৰা যোৱা হোৱা নাই সেইটো কাৰ
অঁ, সেইয়াই ঠিকে আছে মানে আপুনি যাব পাৰে আৰু। সেয়া বহুত ধুনীয়া আৰু এশিঙীয়া গঁড় হয় নে আমাৰ অসমৰতো বিখ বিখ্যাত এশিঙীয়া গঁড় সেইটো মানে বেলেগ জেগাতো আপুনি দেখা দেখিবলৈ নাপায় কিন্তু কাজিৰঙা গ'লে আপুনি দেখিবলৈ পাব আৰু একদম ধুনীয়াকে আৰু গোটেই সেউজীয়া সেউজীয়া হয়। হয় হয় মানে আপুনি যেনেকে মবাইলত দেখিছে চাগে ন ৰিলচ সেনেকুৱা চচিয়েল সামাজিক মাধ্যমত আজি কালি দেখা যায় কিন্তু সামাজিক মাধ্যমন দে সি চোৱাতকেও তাতে মানে হয় সন্মুখত চালে একদম মানে সন্মুখত চোৱাটো অনুভৱ তটো একদম বেলেগে আৰু।
মানে একে সন্মুখত চাবলৈ মন আ
সেয়াই আৰু এতিয়া আপোনাৰ কি কয় অম্বুবাচী মেলা চলি আছে হয় নাই তাতে গৈছে নে না আপুনি? অম্বুবাচী মেলাত
অ কামাখ্যা আমি কাইলৈহে যাম যোৱা নাই যামহে।
হয় মানে আজিলৈকে গৈ
নাই নাই আগতে বহুতবাৰ গৈছো গৈছো আগতে বহুতবাৰ গৈছো। বহুত বাৰ গৈছো কামাখ্যা অম্বুবাচী মেলাত বহুত বাৰ গৈছো। ভাল লাগে গৈ কিনে তাতে সাধু সন্যাসী বিলাক আহে। তন্ত্ৰ মন্ত্ৰ কৰি থাকে বহি থাকে তেনেকে ভাল লাগে গৈ। কেনেকৈ ভাল লাগে আপুনি খোজ কাঢ়িবলৈ নালাগে অকল আপুনি উঠিব লাগে সেই খিনি আপোনাক ঠেলি ঠেলি ঠেলি ঠেলি আপুনি নিজে গৈ পাব
হয় মানে ভাবক চোন আমাৰ অসমত হয় নে কিমান মানে কিমান দূৰৰ পৰা ইমান শক্তিবিদ আছে ন মা কামাখ্যা হয়।
হয় হয় বহুত শক্তি পিত শক্তি আছে তেওঁ সেইকাৰণে আমি এনেকে জীয়াই আছো। হ'ব লাগে সেইকাৰণে আমি এনেকে জীয়াই আছো বা এনেকে ভালকে আছো হয় নে?
মানে আপোনাৰ মানে বাহিৰৰ বিদেশৰ পৰা আমাৰ অম্বুবাচী মেলা চাবলৈ আহে ভ্ৰমণ কৰিবলৈ আহে ইমান ধেৰ ধেৰ মানুহ